হেল্ল' আছো ৰবা এনে তুমি?
অ এই ময়ো এনেই আছিলো। ভাত পালী খালা?
অ মই খালো বাৰু,
মই খোৱা নাই বাৰু অলপ দেৰিকে খাম মই অ মাহ হেতে খালে নাই?
মাহত নাই খোৱা এতিয়ালৈ মই সোনকাল খাই লৈছো আজি।
আচ্ছা মকে পঢ়িলা নাই?
অ পঢ়িলো বাৰু
অচ্ছা এ এটা কথা সুধিব লগা আছিল-
কি কি বাৰু সুধা চোন?
বিহুৰ বিষয়ে অসমৰ যিটো বিহু তাৰ বিষয়ে অলপ কিবা কবা নেকি?
কিয় সুধিছ?
অ সেইটো বাৰু হয়
অ আমাৰ বিহু তিনি প্ৰকাৰৰ
অ
প্ৰথমে আমাৰ বহাগ বিহু
উম
তাৰ পিছত আমাৰ কাতি বিহু
অ
তাৰ পিছত আমাৰ মাঘ বিহু
মাঘ বিহু অ'!
বহাগ বিহুক আমি ৰঙালী বুলি কওঁ, ৰঙাল ৰঙালী বিহু, কাতি বিহু এইটো আমাৰ থাকে। আমি কঙালী বিহু বুলি কওঁ।
অ'কে।
আৰু যিটো নেকি মাঘ বিহু থাকে তাক আমি ভোগালী বিহু বুলি কওঁ।
আচ্ছা ভোগালী বিহু বুলি কওঁ ন'।
অ' মানে আমাৰ খেতি আমাক কৃষিৰ লগত জড়িত নহয় এই বিহুত
অ' বিহুতো তো বাৰু হয়, হয়।
এতিয়া আমাৰ সেই, আমাৰ ধান শস্য আমাৰ ধান পুৱাৰ সময়ত, ৰোঁৱা সময়ত মানে, সেই সময়তো মানে নিৰ্ধাৰিত কৰি আমাৰ এই বিহু বোৰ পাবা। মানে
আচ্ছা! এই যে প্ৰথম বিহুটো হ'ল ধৰা ৰঙালী বিহু। বা বহাগ বিহু ন' এই বহাগ বিহু কেতিয়া মানে হে পালন কৰা হয়। কোনটো মাহত
মানে আমাৰ চাৰীৰে আমাৰ বহুত মানে ট্ৰাক চলি থাকে। অ'! আমাৰ এনে অ' ৰঙালী বিহুতো এপ্ৰিল মাহৰ মাজভাগৰ পৰা আৰম্ভ হয়।
আচ্ছা এপ্ৰিল মানে তোমাৰ অসমীয়া মাহ
অসমীয়া আমাৰ উম, আমাৰ ইফালে চ'ত শেষ হয় আৰু বহাগ আৰম্ভ হয় আৰু।
আচ্ছা! অ' ঠিকে আছে। এতিয়া ব'হাগ বিহু অ' ভা কৰিব পাৰি জানো মানে, ব'হাগৰ এনেকে
অ' ভাগ আছে আৰু বহুতকে সাতটামান ভাগ আছে।
অ
তাৰে আমাৰ প্ৰথম বিহুতটো আমাৰ পৰে অ গৰু বিহু।
আচ্ছা গৰু বিহুত কি কি কৰে?
গৰু বিহুত আমাৰ গৰুক আমাৰ গা ধুৱা হয়।
অ।
অ তাৰ পিছত আমাৰ, আহ এটা পাত আছে মাখিয়তী পাট বুলি।
অহ।
আৰু আমি এডাল মানে অ অ আমি বেঙেনা লাও, অ ', পানীলাও। এনেকৈ বিভিন্ন ধৰণৰ থাকে সেইবোৰ আমি আহ', গৰুক খুওৱা।
উম',
গা ধুৱাও ম মাখিয়তী পাতেৰে কোবোৱা কোবাই বা আমি পূজা কৰো আমি ইফালে। গাধুৱা যাই। পূজা কৰাতে অ গধূলি গোহালি ঘৰত, য'ত নেকি গৰু বাস কৰে।
উম।
তাতে আমাৰ অ', এই কি বুলি কয় ধুনা দিয়া হয়।
আচ্ছা গৰু বিহু এইখিনি হ'ল ন?
আৰু গৰুক -গৰুক নতুন পঘা দিয়া হয়।
আচ্ছা গৰু বিহুৰ আৰু মই শুনিছো যে বিহুৰ পিছতহে এনে বহাগ মাহৰ পিছত তোমাৰ বিচনী যিখিনি থাকে হাতৰ বিচনীৰ তেতিয়া ইউজ কৰিব পাৰি সেইটো হয় নে বাৰু?
উ', বিচনীৰ মানে যিটো নেকি বতাহ আমি সেই টো, প্ৰথম গৰুক দিওঁ।
আচ্ছা।
গৰু মানে, নাই - নাই আমি গৰুক মানে অ ', যেতিয়া ধুনা দিয়া হয়
অ',
এতিয়া আমি বিচনী ব্যৱহাৰ কৰো।
আচ্ছা। অকে',
গৰুৰ বাবে সকলো পূজা অৰ্চনা যি থাকে।
অ', - অ', আচ্ছা আৰু। গৰু বিহুৰ পিছদিনা কি বিহু পালন কৰা হয়।
তে আমাৰ মানুহ বিহু বুলি কোৱা হয়।
মানুহ বিহু ন।
সেই সেইদিনা অ', প্ৰথমটো আহ' সকলোৱে আমি পৰিষ্কাৰ হৈ লও গা ধুই লও আমি। তাৰ পিছত আমাৰ হেএ অ ঠিক আছে ডাঙৰে ডাঙৰ আৰু সৰু জেষ্ঠ আৰু কনিষ্ঠ কনিষ্ঠজনে জে তজনক সেৱা কাৰে বিহুৱান দিয়ে
অ
আৰু তেনেকৈ তেনেকৈ আৰু
আচ্ছা ডাঙৰে সৰুক ডাঙৰে সৰুক মৰম কৰে আৰু অ সৰুৱে ডাঙৰক আশীৰ্বাদ ডাঙৰৰ আশীৰ্বাদ লয় ন
হয়
আৰু তোমাৰ আৰু বহাগ বিহু আমাৰ বহাগ বিহু সাতটা ন
অ সাতটা এনে ভাগবোৰ মোৰ ভালকে মনত নাই।
অ আচ্ছা অ অকে বাৰু আৰু তোমাৰ বহাগ বিহুৰ পিছত আমাৰ কি বিহু আহে কাতি বিহু হয় কাতি বিহুৰ বি কিয় অলপ কনাম
কাতি বিহুত আমাৰ মানে কেনেকুৱা হয় জানা মানে অ আমাৰ কঠীয়া ৰোৱা হয় অ ধানণি পথাৰ সেউজীয়া হৈ থাকে
আচ্ছা
অ তেতিয়া আমাৰ ধান ওলাব সময় হয় আৰু অ তেতিয়া সময় হয় আৰু
আচ্ছা
তেনেকে অ শস্য কোনো ধৰণৰ পোক নালাগে বা শস্যক অ বানপানী বা সেনেকৈ তেওঁ ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে আমি প্ৰধানত শস্য আমি চাকি দিও আমি পথাৰত যাই চাকি দিও
আচ্ছা অ মই দেখিছো বাৰু
অ আৰু আমি ঘৰত ঘৰত হ'লে আমি তুলসীৰ তলত চাঁকি দিওঁ
আচ্ছা তুলসীৰ তলত দিয়ে ন আৰু ধান যিটো আমাৰ ভঁৰাল ঘৰ আছে
অ
অ ভঁৰাল ঘৰটোকো সেৱা কৰো ন সেৱা কৰো ধৰ আৰু মই শুনিছো কাতি বিহুত আহ তোমাৰ ধান ভঁৰাল খালী হৈ থাকে মানুহৰ অভাৱ আতনি বহুত বাঢ়ি যায় এইটো হয় নেকি বাৰু
যিহেতু আহ পথাৰত আমাৰ আহ শস্য লাগিবহে ধৰে আৰু এইফালে আমাৰ বহাগ বিহুত আমি ৰং ৰহস্য কৰো এইবোৰ তাৰপিছত মানে আমাৰ নাটনি হয় সেইটো এইটো নে শেষ হৈ পৰে সকলো
এয়া আজিৰ দিনততো তোমাৰ অ গোটেইখিনি বস্তু দোকানৰে পায় ত' তেনে ক্ষেত্ৰতো অ তেনে ত নাটনি হোৱাৰ ইমান কথা নাই কিন্তু যিখিনি তোমাৰ মানে নিজৰ ঘৰৰ শস্য খেতি কৰো সেনেকোৱা ধৰণৰ নাচ ধনী আৰু ন
আচ্ছা আৰু কাতি বিহুৰ পিছত তোমাৰ আহিল অ মাঘ মাঘৰ বিহু মাঘৰ বিহুতটো অলপ কমাই নেকি
অ মাঘৰ বিহুত আমাৰ অ মেজি ঘৰ আমি ভেলা ঘৰ মানে এইটো জন্তুৱা হয়
উম
অ সৰু ল'ৰা ছোৱালী বোৰে খেল ধেমালি কৰে
আচ্ছা
আৰু অ ধানবোৰ কাটি অ ভঁৰাল ঘৰলৈ লৈ অনা হয় লখিমী আদৰা হয়
আচ্ছা।
আৰু যিহেতুকে মানে, অ সকলো মানে শস্য সকী এতিয়া আমাৰ অ ভঁৰাল ঘৰত সোমাই। ভৰাল ঘৰত সোমাই।
অঁ।
সেইবাবে আহ গোটেই ভঁৰাল ভৰি পৰে।
আচ্ছা।
আৰু তেতিয়া আমাৰ মানে খাদ্যৰ যিটো নেকি। অ, কাতি মাহত যেতিয়া আমাৰ খাদ্যৰ নাটনি আছিল। সেইটো।
অঁ। আ, আৰু এই যে বিহুৰ আগদিনা।
হা।
বিহুৰ আগ দিনা। তোমাৰ। বাহ দেই, বিহুৰ আনদিনা যে আমি এই কিবা হয়। উৰুকা বুলি কয় হয় জানো?
বুলি কয়, সেইদিনাখন আমাৰ এনে বহাগ বিহু মাঘ বিহু এই দুটা বিহুত। আজি উৰুকাৰ। দিনা আমাৰ ভোজ ভাত খোৱা হয়
উম, আচ্ছা এতিয়া আহ প্ৰত্যেকটো বিহুতে আমি উৰুক পালন কৰো নে মানে অকল মাঘৰ বিহুতহে উৰুক কৰো।
মা বহাগ। বিহু দুইটাতে কৰা হয়, আৰু কাতি মাহৰতো সুকীয়া কাৰণ। প্ৰতিমাহত যি ভৰাল ঘৰত দে। নাথাকে আমাৰ সেইবাবে। কৰা হয় আৰু উৰুকা তো।
আচ্ছা, অ অ বুজিছো বাৰু আৰু এতিয়া তোমাৰ। অ, আৰুটো মাঘৰ বিহুত। উম। মেজি জলোৱা হয় বুলি বুলি ক শুনিছো।
অঁ।
মেজি জ্বলোৱা হয় বুলি শুনিছো হয় নেকি?
অ, সেইটো বাৰু হয় মেজি জলোৱা হয়। অ, আৰু মেজি চলোৱাৰ আগ আগদিনাখন। অগ, দিনাখন আমাৰ সেই হয় কি বুলি কয় এইটো। মেজি ঘৰত ভোজ ভাত হয় হয় উৰুকাৰ দিনা অৰ্থাৎ
আচ্ছা উৰুকা দিনা তাতে খাইও ন
অ তাতে অ ম মেজি ঘৰ যিটো বনাই ঘৰৰ ভিতৰত আমাৰ চবে উৰুকাৰ মানে কৰে আৰু উদযাপন কৰে সেই দিনটো
আচ্ছা অকে বাকি বহুত বহুত থেংক ইউ উম ধন্যবাদ দিয়া পিছে অ।